হেল্ল'
চাণ্ডয়ছ
ত আহা নাই বাইদেউ
আবি
হেল্ল'
হেল্ল'
আহিছে-আহিছে, হয়
অ-অ, অ দেহি
হয়-হয়
অ, আপোনাৰ আটাতো ত, প্ৰিয় খাদ্য কি হয়? অ, খাদ্য ফেভৰেট ফুড কি হয়? ফেভাৰেট ফুড কি হয় আপোনাৰ?
আমিতো হিচাপত আমি ভাতটো য়ে খাব লাগিব আৰু ভাত আমাৰ প্ৰিয় খাদ্য। মানে পুৱা-গধূলি আমি একদম ভাত খাবই লাগে।
উম
আহ, ভাতে আমাৰ ফেবৰেট খাদ্য হয়।
মোৰ এটা কথা ফেভৰেট খাদ্য ভাত, মাছ আৰু মা-মাংস হয়।
হয়।
আৰু আপুনি ৰান্ধি ভাল পাই ন?
ৰান্ধিব জানো, তাকে কেতিয়াবা-কেতিয়াবা ৰান্ধো। কিন্তু সদায় নহয়, কেতিয়াবা ভাল বস্তু, ভাল বস্তু এটা লৈ সেইদিনা তাৰ, আহ মানে, কি বুলি কয় এইটো? আহ চবজি শাক, চবজি লৈ আহেনে, তাজা শাক চবজি লৈ আহিলে এ তেতিয়া আহ ৰান্ধো আৰু বাকী আপোনাৰ কেতিয়াবা ম'ববিলাক ৰান্ধাত অলপ ইন্টাৰেষ্টেড হয়।
অ-অ, মই, অ, মই ৰান্ধি ভালো পাওঁ। ঔ কিন্তু আ ৰা-ৰান্নাৰ বন্ধু মই মাংস পোলাও আৰু চুচাত খানা ভাল পা পাওঁ, আ ৰেষ্টুৰেণ্টৰ খানা মই এ ইয়া এতো প্ৰিফাৰ নকৰিব কাৰণ ইয়াত তেল ম মহলা আৰু নানান নানান সংগ্ৰামিক কিছু কিছু দেহ থাকে তে সেই - সেই কাৰণে। মোৰ চাধাণতে ঘৰৰ স্বাস্থ্যকৰ খাদ্যই ভাল পাওঁ কিন্তু কেতিয়াও উইকেণ্ডে ঠিক আছে।
হয় উইকেণ্ডে ঠিক আছে। হয়।
এই হক। আৰু আপনাৰ উম কিয় কয় তা - টি আৰু স্নেক্স কোনটো ভাল লাগে?
বাইদেউ, বুজা নাই আপুনি কি সুধি আছিলে?
টি আৰু স্নেক্স।
অ' টি আৰো স্নে ক্স ন?
অয়‌ অয়, টি আৰো স্নেক্স।
অ' মই বেছিকৈ ভাল লাগে আমিতো অ - গাঁৱত থাকো, গাঁৱৰ মানুহে ইমান মানে ভেৰাইটি অ - টি, যেনে তৰ অ ব্লেক টি, ৰেড এ কিবা অ কিবা কিবি টি থাকে ন সেইবিলাক নালাগে ত' আমি অ - বাক কি আমাৰ জেনেৰেলি আমি পোৱা যায় এ আহ ৰেড টি । ৰেড টি আৰু লেমণ টি। সেই লেমন টিটো খাই কেনে ভাল পাওঁ।
অহঁ মই এতিয়া ভাল নাপাওঁ উম। কিন্তু সন্ধিয়াৰ গৰম চাহৰ কাপৰ লগত মই পিয়া নাহ' মই চফ্ট ড্ৰিংক ভাল পাওঁ।
হয়।
ই - ইমান গৰম পৰিছে নহয়। সেইকাৰণে। আজি আপনি এ - দুপৰীয়া ভা ভাতৰ লগত কি - কি ৰান্ধিছে?
আজি দুপৰীয়া ভাত যিহেতু আছিলে, দুপৰীয়া ভাতৰ লগত এই দাল আছিলে।
উম, হয়।
কণী আছিলে। ইমানখিনি আজি। আৰু গ্ৰীণ ভেজিটেবল আছি লে। সিমানখিনি। কিন্তু আজিকালি বজাৰৰ শাক-চব্জিবোৰ আজিকালি কি হয় আপোনাৰ, অ' বেছিভাগ মানে কেমিকেল ইউছ কৰা থাকে। তো কেমি কেলে যে গোটেইখিনি । আজিকালি উৎপাদন কৰা হয়, তো সেইকাৰণে অলপমান অসুবিধা হ-, তথাপি আমি খাব লাগে, যিহেতু আমি অ' ঘৰত ইমান, মানে উৎপাদন হয় বজাৰৰ পৰা আনিব লাগে। তো ছাপোজ ধৰি লওঁ অ' আলু । আলুবিলাকতো আমি আনিবই লাগে, বজাৰৰ পৰা। তো পিয়াজ, সেইবিলাকতো আমি বজাৰৰ পৰা আনিবই লাগে।
আজি অ'- আজি মোৰ ঘৰত দুপৰীয়া মই দাইল, ভিন্দি, ভাজি আৰু উম। অ' কি কয় তাক, অ', অ' কিছু - কিছু ৰানিছে মোৰ মা। কিন্তু এই গৰমে কাৰণে কিছু খাব নোৱাৰোঁ।
হয়।
হয়। এখন কিমান শাক- চব্জিৰ মিলন হৈ আছ যে ক'ব পাৰিব পৰা নাই।
বাই- বাইদৱে বাইদ্- বাইদ- বাইদৱে দহি দহি- দহি খাই ভাল পায়নে?
অ' - অ' দৈ ভাল পাওঁ। অ' কিন্তু ভাল ছৰীৰৰ কাৰণে তো তকদৈ ভা- ভাল', কিন্তু তকদৈ ইমা- ইমান ভা
মিঠা দৈ- মিঠা- মিঠা দৈ না টেঙা দৈ?
মিঠা - মিঠা।
মিঠা দৈ ন'? হয়।
অ' হয় মিঠা।
মি অ'- আমাক কোৱা হৈছে যে টেঙা দৈ বোলে শৰীৰৰ কাৰণে বেছি উপকাৰী হয়।
অ' - অ', এতিয়া ইয়াত গুড বেক্টেৰিয়া- ইয়াত গুড বেক্টেৰিয়া থাকে। হয়, ইয়াত গুড ক্টেৰিয়া থাকে । অ' আপুনি মিঠা বস্তু খাই ভাল পায়নে?
উম, মি- মিঠা মই সেইটোৱে পাওঁ, আমাক যিটো ৰসগোল্লা বুলি কয়।
হয়।
হয়, ৰসগোল্লা ভাল লাগে মিঠা।
আৰু মোৰ- মোৰ- মোৰ ভাল লাগে অ' ৰসগোল্লা আৰু ঘৰত বনোৱা পায়চ চাউল আটাতো খুব প্ৰিয়। মোৰ ভাল লাগে। হয়। আৰু গৰম কালি আপোনাল কি কি পচন্দ কৰিব ফলৰ কাৰণে।
হা গৰম গৰম গ গৰম দিনতো আমি অ এই আমাৰ আ আনাৰস বুলি আছে যে আনাৰস।
অ হয়।
আাৰ জু বনাও আৰু বাকী আমাৰ নিম্বু যুচ এইটো মই বেছিভাগ আহ ট্ৰাই কৰো যিহেতু আমাৰ ইাত কুঁহিয়াৰ নাই আনাৰস আৰু নিম্বুত আমাৰ ঘৰতে যিহেতু হয় বাকী কুঁহিয়াৰ
অ অ অ তেনে তেনেহলে আপুনিতো তেনেহলে আপুনি তো ফ্ৰেছ খাওঁ বাজাৰৰ মিলিব জিনিছ নাখাওঁ।
হা আমাৰতো একদম ফ্ৰেছ হয় হয়। আনাজটো যিহেতু আমাৰ অ গাঁৱত হয় আৰু। নিম্বু বিলাক ঘৰতে থাকে । অকল আমাৰ আহ নাই কুঁহিয়াৰ তুহিয় কুঁহিয়াৰ ৰসটো মানে বজাৰৰ পৰা খাব লাগে।
অ আৰু আৰু আপুনি নিজৰ ফিট
হয়।
আৰু আপুনি নিজক ফিট ৰাখিবলৈ কি কি স্বাস্থ্যকৰ খাদ্য খাওক?
মানে যিবিলাক মানে চৰ্বিজাতীয় য'ত যিবিলাক খাদ্যয়ত চৰ্বিজাতীয় বেছি আচ থাকে । ত' সেইবিলাক আমি অলপ কমকৈ খাওঁ যেনে ৰেড মিট। সেইবিলাক আমি অলপ কম অ কম হয়। এইবিলাক অলপ হাই মানুহৰ শৰীৰৰ কাৰণে অসুবিধা মে দুই তিনিটা পি বছ ৰাবি
অ মই ৰাতিপুৱা উটছ অ মই ৰাতিপুৱা উটছ কিবা ফল মূল। খাওঁ আৰু তেল মছলাক থকা খাদ্য অলপ। কম খাওঁ কাৰণ ইমান-া ইমান সব্জিৰ কাৰণে কেমিকেল আছে। যদিও' মই ইটু খাও তো তেনেহ'লে শৰীৰটো বেয়া হ'বই।
হয়।
এটা হোৱা নিশ্চিত।
একদম।
আপনাৰ প্ৰিয় ফল কি?
প্ৰিয় ফল হিচাপে মইতো এ - কি - কিবাই ভাল পাওঁ, অ আমেই ভাল পাওঁ।
অঁ। আৰু মই মই গৰম দিনৰ কালত
হয়, অ' বা - বা - বাইদেৱে আকৌ খাঠালো খাই ন?
অ' কাঠাল খাওঁ লাইক কিন্তু গৰমৰ কাৰণে বিচিনা খাওঁ। গছ কাঠালটো গৰম হয়। না? ত' ডাইজেষ্টিভ ডাই - ডাইজেষ্টৰ কাৰণে ক্ষতি হয়।
হয়।
ত' বেছি সময় লাগে সেইকাৰণে কাঠলটো কম খা, আম খাওঁ। উম লিচি আৰু কিয়কুয়ে নাৰিকল। ইটো, যিমান যিমান মিনাৰেল ল বাটাৰ টাইপ ইমান ইমান ভাল। ডাইজেষ্টটো জল্দি হয় আৰু ভাল। শৰীলৰ কাৰণে ভাল। বিকজ অম - শৰীলকো ডা - হাইড - হাইড্ৰেট কৰিব কাৰণে ইটো খোৱা ভাল। আৰু আপনি পানী খাওঁনে?
এই পানীটো ইমান যিটো আমাৰ পৰিমাণৰ খাব লাগে কিন্ টো তেনেকা নহয় চাগে। আমি যেতিয়া সৰুতে পঢ়িছিলো যে আমাৰ শৰীৰত আমি সদায়ে টো দুই লিট এ আঢ়াই লিটাৰ পানী খাব লাগিব বুলি পঢ়ি আহিছিলো কিন্তু কেত কেতিয়াবা নহয়ে আঢাই লিটাৰ কেতিয়াবা দু লিটাৰ মান যায় কেতিয়াবা আঢাই লিটাৰো বেছি হৈ যায় ত একজোক্ট তেনেকে পৰিমমানণ নাই আৰু মই আঢা লিটাৰ পাৰ ড খাব লাগে তেনেকে । আমি ল অনুভৱ কৰা নাই ।
অ অ আহ মোৰ অ আমাৰ শৰীৰৰ পৰা ছিক্সটি শতাংশ জল থাকে কিন্তু তথাপিও সুস্থ থাকিবৰ কাৰণে পানী খোৱা দৰকাৰ পৰ্যাপ্ত পানী খালে অ পৰ্যাপ্ত পানী খালে আমাৰ হল অ শক্তি শক্ত । শক্তিশালি হয় । আৰু দূষিত যতে মোৰ বেক্টেৰিয়া আৰু শৰীৰত জমাই এইটো বাহিৰ হৈ যায় ইয়াৰ উপৰিও স । সঠিক পৰিমাণে পানী খালে চাল চজি বাৰু এইগুলো উজ্জ্বল হৈ থাকে ।
হয় গাও বিলাক উজ্জ্বল হৈ থাকে ।
অ অ হয় হয় আৰু ৰাতিপুৱা খালি পেটত খালে তো
হ বেছি ভাল ।
অ ।
কিন্তু অলপমান নেমু নেমু যদি দিয়া যায় ।
অ অ এইটো ভাল অ উম পানীত